হেল্ল'
কি খবৰ
উ ভালে দিয়া তোমাৰ কেনে পিছে খবৰ পাতি।
খবৰ পাতি ঠিকে আছে ৰবা, ঘৰত ভালনে তোমালোক
অ' এই ঠিকে চলি আছে আৰু টিকা ঠিক থাক তোমাৰো ভালে নাই।
অ' ভাল ভাল কি কৰি আছ।
বাকী কি কৰি আছা হে।
মই এনেই আছো ৰবা। এ এনে আছো ৰবা।
মই এনে তোমাৰ মোবাইল চাই আছো আৰু চাই কিনে বহি আছো আৰু এ ৰিল দুটামান চাই কিনে আনে আৰু ঘৰতে আছিলো তাতে তুমি ফোন কৰিলাচোন তাকে থাৱো দিয়ে এতিয়া কিয় বা ফোন কৰিলে অলপ কোৱাচোন মোকো কাৰণটো কোৱা ফোন কৰাৰ
এ নহয় আজি তুমি কলেজলৈ নগলা নহয় কলেজত মানে এটা হেৰি হ'ব কি বুলি বক্তৃতাৰ প্ৰতিযোগিতা হ'ব। প্ৰতিযোগিতাত মানে যুৱ সমাজৰ দায়িত্ব যে সেই বিষয়ে। ওপৰত প্ৰতিযোগিতাটো হ'ব। তুমি অংশগ্ৰহণ কৰিবা নেকি?
উ প্ৰতিযোগিতা হ'ব নেকি। অ' পাৰে অংশগ্ৰহণ কৰিব কিন্তু মই ইমান নাজানো ন। হয়, পিছে কিয় মানে ইমান এটা ত তুমি অলপ শিকাই দিয়াচোন মোক কথাবিলাকত তাৰপিছত মই যদি অলপ বুজি পাওতো মইো কম দিয়া অলপ।
অ' মানে বিষয়তটো বহুত বিস্তৃত হয় এনে মানে ধৰি লোৱা যুৱ সমাজৰ অ' মূল দায়িত্ববোধ কি কি সেইটো ভালদৰে বুজিব লাগিব আৰু যুৱ সমাজ হৈছে এখন দেশৰ শক্তি আজিৰ যুৱক যুৱতীয়ে কাইলৈ দেশৰ বা এখন সমাজৰ নেতৃত্ব ল'ব বা আজিৰ যুৱক যুৱতীয়ে মানে আমাৰ বৰ্তমান যুৱক যুৱতীসকলে ভৱিষ্যত দেশ খনৰ মানে ভৱিষ্যত হ'ব। লোকে আগ ধৰিব ত' সেই ক্ষেত্ৰত মানে যুৱক যুৱতীৰ ভূমিকা কি যে দেশ আহ যি দেশৰ যুৱক যুৱক শিক্ষিত হ'ব যুৱ সমাজ শিক্ষিত হ'ব সচেতন দায়িত্বশীল হ'ব সেইডখৰ অধিক উন্নতি হ'ব পাৰে। আৰু প্ৰথম দায়িত্ব নিশ্চিত শিক্ষা গ্ৰহণ কৰা হ'ব দিয়াচোন শিক্ষিত যুৱ সমাজে সঠিক সিদ্ধান্ত ল'ব পাৰে। আৰু সমাজৰ সমস্যা সমাধানত অংশ ল'ব পাৰে। আৰু এনেকুৱাও নহয় যে এজন ভাল মানে ধৰিলোৱা শিক্ষিত মানে শিক্ষা ভাল শিক্ষা গ্ৰহণ কৰা বা শিক্ষিত যুৱ সমাজে সঠিক সিদ্ধান্ত ল'ব পাৰে বা সেনেকুৱা নহয়। পৰীক্ষাত ভাল নম্বৰ পালেই বা আহ শিক্ষাই মান মানে পৰীক্ষাত যদি ভাল নম্বৰ পাওঁ তথাপিতো মানে এখন ভাল যুৱ সমাজ গঢ়িবলৈ সেইজন ব্যক্তিৰ কোনো অৱদান নাথাকিবও পাৰে। শিক্ষাই মানুহক সৎ সহানুভূতি যুক্তিবাদী আৰু দায়িত্বশীল হ'বলৈ শিকায়। কিন্তু শিক্ষাৰ জৰিয়তে আমি নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে জানো। লগতে ধৰি লোৱা কুসংস্কাৰ অন্ধবিশ্বাস খোৱা তথ্য আতৰ আজিৰ পৰা আঁতৰি কৰিবলৈ আমি শিকো আৰু আৰু ধৰি লোৱা আগতে আগৰ যোনবিলাক মানে প্ৰথা বিলাক আছিল। অ' কিছুমান এনেকুৱা ধৰণৰ অন্ধবিশ্বাস আছিল যিবিলাক হয়তো আমি শিক্ষাৰ পৰা আঁতৰাব পাৰিছো আৰু যদি সেই সময় যুব সকলো যদি সেই বিলাকত যদি মাত নামাতিলে হয় হয় তেতিয়া আ ম এতিয়া হয়তো আমি সেইবিলাক অন্ধবিশ্বাস বা কুসংস্কাৰ বা ভুৱ তথ্যৰ পৰা আঁতৰি নাথাকিলো হয়। ধৰি লোৱা আগতে এটা নিয়ম আছিল যে সতীদাহ প্ৰথা যেতিয়া আমি আহ ধৰি লোৱা এজন আহ মহা মহিলা এগৰাকীৰ যেতিয়া স্বামী এজন ঢুকাই যায় তেতিয়াহে সেই স্বামী স্বামীজনৰ সীতাৰ মানে চিতাৰ মানে দাহতে মানে যোনখিনি জুই থাকে সেই জুইতে সেই আহ মানে মহিলাগৰাকীকো আহ জাপ দিব লগীয়া হয়। কাৰণ মানে ভাবা হয় যে পুৰুষ অবিহনে মহিলা এজন মানে সমৰ্থ নহয় জীয়াবলৈ। পৃথিৱীখননত কিন্তু তেনেকুৱাতো নহয় বৰ্তমান চাবা আহ নাৰী শক্তি আৰু আহ বৰ্তমানৰ যোনবিলাক যুৱতী আছে তেওঁলোকে মানে ভৱিষ্যত মানে উচ্চ শিখৰলৈকে গৈ আছে যুৱ যুৱকসকলতকও বেছি ত' সেনেকুৱা নাই আহে সেনেকুৱা ধৰণৰ আহ অন্ধবিশ্বাস বা কুসংস্কাৰবোৰ সেই সময়ৰ যুৱ সমাজ যে মানে এটা ডাঙৰ মানে দায়িত্ব পালন কৰিছিল। আৰু যুৱ সমাজৰ আন এটা ডাঙৰ দায়িত্ব হৈছে সমাজৰ শক্তি। সম্প্ৰীতি বজাই ৰখা ভাষা ধৰ্ম জাতি আহ ধৰ্ম। ধৰ্ম এইবিলাকৰ প্ৰতি ধৰ্ম বা মতৰ প্ৰতি পাৰ্থক্যৰ থাকিলেও আমাৰ সকলোৰে প্ৰথম আমি সকলোৱে মানে এজন প্ৰথম মানুহ আমি যে এজন প্ৰথমতে মানুহ হিচাপে আমি নিজকে মানে প্ৰতিষ্ঠিত কৰিব লাগিব। আৰু যুৱক হিচাপে ঘৃণা বা বিভজন নিবপিয় মানে নিবি প্ৰিয়য় এক একতা বা সহৰ্মিতাৰ কথা ক'ব লাগিব আজিকালি সমাজৰ সামাজিক মাধ্যমত মানে বহুতো ভুৱা খবৰ বিয়পি যায়। দিয়াচোন যুৱসকলে কে এনে কোনো তথ্য শ্বেয়াৰ কৰাৰ আগতে সত্য তো আগতে মানে বিচাৰ কৰি ওলিয়াব লাগে। অ, কিছুমান এনেকুৱা ধৰণো আজিকালি আহি পৰে যে কিছুমান ভুৱা খবৰ আহ মানে বাতৰি এাত প্ৰচাৰ কৰা হয়। আহ সেই কথাটো বৰ্তমানৰ যুৱকসকলে যিলে হয় সাজিক মাধম ব্যৱহাৰ কৰে, যিসকলে সাজিক মাধ্যমৰ লগত জড়িত তেওঁলোকে সেই কথাাতটো সেই তথ্যখিনি আচলতে প্ৰথমতে চালি চাৰি চাব লাগে যে- হেয়থ তথ্যতটো সঁচা হয় নে মিছা হয় সেইটো আচলতে চাব লাগে। যে হয় এইটো কথা সত্য হয় আমি সেইটো কথা ক'ব পাৰিম। কিন্তু মানুহে সেই কথাটো ভাবি নাছাই আৰু ভৱিষতৰ কথা নাভবক মানে প্ৰচাৰ কৰি দিয়ে যাৰ ফলত হয়তো কোনোবা এজনী বা কোনোবা এজন লোক মানে বহুতো ক্ষতি হয় আৰু যুৱ সমাজে মানে আৰু বহুত ধৰণে সমাজ এখনত সহায় কৰে পৰিৱেশ সংৰক্ষনৰৰ ক্ষেত্ৰত হওঁক বা অ' ভৱিষ্যত উন্নতিৰ ক্ষেত্ৰত হওঁক এইবিলাক সকলোতে মানে যুৱ সমাজ এখনে মানে সহায় ধৰি লোৱা আজিকালি অ' বহুতো অ সং সংস্থা ওলাইছে। দিয়াচোন সংগঠন ওলাইছে যুৱ সংগঠন ওলাইছে ছাত্ৰ সংগঠন ওলাইছে যাৰ ফলত মানে আমাৰ ভাল হৈছে বহুতো ক্ষেত্ৰত ভাল হৈছে। যত আমি আগতে মাত মাতিব পৰা নাছিলোঁ, সেইবিলাকত আমি আজিকালি মাত মাতি মাতিতব পৰা হৈছো, বা কোনো অশান্তি বা কোনো দিধা মৰ্মে মানে আমি কাম বিলাক কৰিব পাৰো। কোন ছাত্ৰ এজন কোনা ছাত্ৰী এজনী যদি কিবা অসুবিধা পায়। এখন সমাজৰ পৰা বা এখন তাপোৰ সংস্থাৰ পৰা সেই কথা তাতো আমি যাই কিনে নে ছাত্ৰ সংন্স্থা বা কোনোবা এজন এজন ব্যক্তিৰ জনাব পাৰো। যাৰ ফলত সেই ব্যক্তিজনে বা সেই সংস্থাটোৱে সেই কাম খিনি সুকলে পালন কৰি সেই কাম টো চালি যাৰ চাই কোনটো শুদ্ধ কোনটো শুদ্ধ নহয় সেই তথ খিনি যাতে মানে ভালদৰে প্ৰচাৰ কৰে। সেই কামটো অকল সেই সেই যুৱক যুৱতীজনী বা যুৱকজনৰ পৰা অ' বেলেগৰ তাতে নাযায় সেনেকুৱা ধৰণে এটা অআ আমি নিজৰ মানে অনুপ্ৰাণিত হ'ব পাৰ সেনেকুৱা তে ধৰণৰ কাম বিলাক আমি প্ৰতিষ্ঠিত কৰিব লাগিব আৰু
হয় দিয়া মানে একদম ঠিক কথা কৈছা, দিয়া কাৰণ জানে তুমি যুৱ প্ৰজন্মতো হৈছেছা এখন দেশ বা এখন সমাজৰ হওঁক। এটা জাতিৰে তোমাৰ ভৱিষ্যত আৰু ক'বলৈ গ'লে ধৰি লওোৱা আজিৰ যিবিলাক যুৱক যুৱতী আছে সেইবিলাক মানে আগত ধৰি লোৱা নেতা হওঁক ডক্তৰ হক বিজ্ঞা বিজ্ঞানী শিক্ষক চিকিৎসক বা যিকোনো উদ্যোগপতি হওঁক বা তোমাৰ চাকৰিয়ালাই হওঁক মানে সমাজ ক'বলৈ গ'লে আজিৰ যুৱ যুৱক যুৱতী আৰু ত সেইবাবে এখন সমাজত আৰু তোমাৰ এখন সমাজৰ উন্নতি বা তোমাৰ এখন সমাজৰ উন্নতি হ'ব কাৰণে বা তোমাক
সেই সমাজখন। আৰু মানে আগতকে বেছি উন্নত হোৱা কাৰণে আৰু ত তোমাৰ যিটো যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্ম। তোমাৰ যিটো চিন্তাধাৰা বা তোমাৰ যিটো কৰ্মক্ষেত্ৰ। প দায়িত্ব বোধ সেই দায়িত্ববোৰ ওপৰত নিৰ্ভৰ কৰে দিয়াচোন। বাকী তোমাৰ শক্তি হওঁক বা তোমাৰ সাহস হওঁক এ ধৰিলে তোমাৰ সৃষ্টি চিভিলতাই হওঁক বা আৰু যিবিলাক নতুন নতুন যিবিলাক চিন্তাধাৰাৰে মানে জীৱ প্ৰজন্মৰ যিহেতু নতুনকে এটা চিন্তাধাৰা লয়, সেইটো ত সেইটো সমাজ এখনক বহুত সহায় কৰে, আগুৱাই নিবলৈ আৰু তুমি দেখা বাকিছে যিটো বৰ্তমান যুগত আৰু যিটো যুৱ প্ৰজন্ম আছে। সেইটোৰ সন্মুখত মানে আৰু বহুত বহুতো ধৰণৰ ধৰি লোৱা পৰিস্থিতিৰ এই বোৰ নাই আৰু সমস্যা দেখিবলৈ পোৱা যায়, ধৰিলোৱা যিটো আজি বিজ্ঞান যিটো আমাৰ যিটো প্ৰযুক্তিবিদ্যাৰ যুগ বা যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বা যিটো ফলত যি শিক্ষা হওঁক বা যাৰ যোগাযোগ হওঁক আৰু যিবিলাক তথ্য যিবিলাক আহৰণ কৰো সেইবিলাক আগত কোনো বহুত বাঢ়িছে বা আগতকৈ বহুত সহজ হৈছে ত ধৰি ইণ্টাৰনেট আজিকালি যিহেত ইনণ্টাৰ ইণ্টাৰনেট বহুত ফেমাছ আৰু আকৌলে যিবিলাক ডিজিটেল যিবাক মাধ্যম সেই ডিজিটেল মাধ্যমৰ জৰিয়তে মানে বহুত মানে বিশ্বৰ যিকোনো আৰু যিকোনো ধৰি লও যিকোনো প্ৰান্ত তৰে আৰু যিবিলাক জ্ঞানৰ যিবিলাক মুহূৰ্ত হওঁক বা যিবিলাক জ্ঞান বা হওঁক বা তোমাৰ সেই তথ্য সেই তথ্যবিলাক কৰিব পাৰে যুৱ সমাজে তো সেইটো বহুত সুবিধা হৈছে যুৱ সমাজৰ কাৰণে আৰু তাৰ ফলত তাৰ ফলত আৰু নতুন নতুন যুৱকসকলৰ বা যুৱতীসকলৰ নতুন চিন্তাধাৰা এটা সৃষ্টি হৈছে মানে। আগৰ দৰে সেই যিবিলাক মানে তুমি ক'লে যে কিছুমান মানে অন্ধবিশ্বাসী প্ৰথা আছিল। প্ৰথাবিলাকে এই যুৱ প্ৰজন্মই মানে নোহোৱা কৰি পেলাইছে ত আৰু বৰ্তমান যুৱ প্ৰজন্ম আমি যিহেতু জেন জি বুলি কওঁ আৰু জেনিসলে মানে বহুতখিনি মানে বহুতখিনি নিজৰ মাত মাতা হওঁক বা নিজৰ হকে প্ৰটেষ্ট কৰা হওঁক বা তুমি ম নিজৰ হকে আন্দোলন কৰা হওঁক বহুতখিনি কৰি যে এই তুমি দেখিবলৈ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে এ নিজৰ আহ মানে আহ নিজৰ হকে আৰু এই ধৰি লওঁক। এই
আন্দোলন কৰিছে। এই যিটো নিউটৰ পেপাৰ লীক হৈছে, তাৰ কাৰণে বহুত যুৱতী ওলাই আহিছে, বা ধৰি লোৱা বহুত যুৱ যুৱতী যে তুমি দেখিবলৈ বাবে সাধাৰণতে আমাৰ অসমতে বহুত যুৱক যুৱতী মানে নিজৰ যিটো সুবিধা হওঁক বা যিটো নিজৰ মানে যিটো কিছুমান কলেজ তোমাৰ যিটো পইচাটো বেছি কৰি দিয়ে সেইবিলাকৰ কাৰনে তাৰ সেইবিলাৰ হকে আৰু মাত মাতি যে ক'ব বাকী তোমাৰ যিটো শিক্ষা তুমি ক'লা যে শিক্ষা এজন যুৱ সমাজৰ ওচৰত থকা উচিত ত' সেইটো সঁচাই দিয়া কাৰণ শিক্ষাটো তোমাক এজন যুৱোৰক জ্ঞানী আৰু তোমাৰ শক্তিশালী কৰি তোলে আৰু আৰু জানাই শিক্ষাটো কিমান এটা ডাঙৰ অস্ত্ৰ হ'ব তোমাৰ ক'বলৈ গ'লে যিটো ডিগ্ৰী আমি যে কওঁ ডিগ্ৰী ই আজিকালি জানায়ে বহুতো যুৱকে মানে ডিগ্ৰী হওক বা তোমাৰ যিটো অন্যান্য যিবিলাক ডিপ্ল'মা হওঁক। সেইবিলাক সেইবিলাক যে কৰিছে সেইবিলাকতো শিক্ষা নহয় ন এই যিটো বাহিৰা শিক্ষা আছে এই ধৰিলা
নৈতিকতা হওঁক বা তোমাৰ এই ৰাজনীতিৰ ক্ষেত্ৰতে হওঁক বা তোমাৰ সমাজখন কেনেকৈ উন্নত কৰিব লাগে বা সময় সমাজ এখন কেনেকে ভাল কৰিব লাগে বা সমাজ এখনক কেনেকৈ মানুহবিলাক এককলগ কৰি থাকিব পাৰে, তাতো সমাজ এখনৰ অ' সম সমাজ এখনৰ যিটো চৰকাৰৰ পৰাই ধন আনি সমাজ এখনক কেনেকে তোমাৰ দিব লাগে, বা সমাজ এখনত তোমাৰ কেনেক তোমাৰ মানুহবিলাকৰ ঘৰ হওক বা ৰাস্তা ঘাট বা তোমাৰ যিবিলাকে এ, সুবিধা সেই সুবিধাবিলাক কেনেকে আনিব পাৰে ত' সেইটোৱেতো যুৱ সমাজৰ এটা দায়ত্ব কবলৈ গ'লে। যুৱ সমাজৰ ওপৰতনো কি ক'ম মানে ধৰি লোৱা, এই যিটো যুৱ সমাজ আছে সেই যুৱ সমাজ আমাৰ সমাজত আটতকৈ এটা ডাঙৰ শক্তিশালী আৰু অংশ আৰু ক'বলৈ গ'লে, এই তেওঁলোক ধৰি লোৱা তোমাৰ শক্তি বা তোমাৰ জ্ঞান বা পৰিশ্ৰমেই হওক আৰু যিটো সৎ চিন্তা সেই সেই সৎ চিন্তা বোৰ মানে এখন উন্নত সমাজ আৰু যিটো শক্তিশালী দেশখন গঢ়ি তোলে। ধৰিব পাৰে ন' ধৰি ল যুৱ যদি যুৱসকলে নিজৰ যিটো লক্ষ্য, সেই লক্ষ্যটো স্পষ্ট কৰি তোলে বা তেওঁলোকৰ নৈতিকতা হওক বা ধৰি লওক তেওঁলোকৰ দায়িত্ব ঘোৰতা সেইবিলাক য আগবাঢ় আনে সেইবিলাক আৰু তেওঁলোকে তেন্তে তেওঁলোকে মানে আগন্তক যিবিলাক দিশ আছে আগন্তক আগন্তুক যিবিলাক সময়ত নিজৰ দেশ বা নিজৰ ৰাজ্যৰ বা নিজৰ সমাজৰ উন্নতটো নিশ্চয় কৰিব পাৰ হে দিয়া কি নোকবা আৰু যুৱ সমাজৰ ওপৰত আমি ভালদৰে আৰু ভালদৰে নিজৰ দায়িত্ববিলাক পালন কৰি যাব লাগিব আৰু বাকি হ'ব দিয়া নহ'লে আজিলৈ থৈছো।
অ', দিয়া থৈছো দিয়া।